হেল্ল', অ কি কৰিছা?
এ কি কৰিবা আৰু যিটো গৰম পৰিছে নহয় মাথাটো নষ্ট হৈ গৈছে বুইছা কাম কৰিবলে একো মনে যোৱা নাই কিমান কাপোৰ কানি আছে ধুবলে ৰাম ৰাম ৰ'দ দে মানে নাকটো কুচাই দিয়ে
হয় দেই ইমান গৰম দিছে নহয় ৰ'দটো একদম চেৰেং বেৰেংকে ওলাইছে অ
বৰ অশান্তি লাগিছে মানে মোৰ কাপোৰ ধুবলে আছে কিন্তু মানে কি হয় এ দোকানলে যাব লাগে এনেকুৱা চাৰ্ফ আনিব লাগে চাৰ্ফ শেষ হ'ল
উম উম
ৰ'দত ওলাই যাবলে মন যোৱা নাই
হয় দেই ইমান গৰমত তোমাৰ ওলাই আৰু গলেও তোমাৰ একদম মূৰ বিষাই যায় নহয় এইকনৰ পৰা সেইকন ওলাই গলো
ঐ কালি কালি ৰাতি একদম যেনেকে আহিছিলে
অ বিজুলী ধেৰকনি মাৰি
এইও মই কিন্তু গম পাইছো, কাৰণ কালি বিজুলী ধেৰেকনি যেতিয়া মাৰি আছিলে তেতিয়া মানে একদম পুৰা বতাহও মাৰি আছে লগতে গতিকে বতাহ মাৰি থাকি লে উৰুৱাই লৈ গুচি যায় মই বতাহ মাৰি থাকোতে ভাবিছো আৰু বাহিৰত যেতিয়া মই অকমান ৰখি দিছো একদম ঠাণ্ডা গাত একে সোত পৰি গৈছে মানে গাত
উম উম উম
মই তাৰপিছত মই তেতিয়াই গম পাইছো এ নাই নাই নাই এইটোতো আও ডাইৰেক্ট আও কোনো কাৰণত মানে হেৰি নিদিয়ে আও
নিদিয়ে আৰু তোমাৰ গৰম দিন কেইটাত গৰম দিন কেইটাত তোমাৰ এটা বস্তু বেয়া কি আমাৰ চাবাচোন টোপনিবোৰ সম ম্পূৰ্ণ নহয় জানানে
এ সঁচ টোপনি সম্পূৰ্ণ নহয়ে মোৰ মানে তাতে কি হয় আমাৰ ছোৱালী নুশুৱে আজি মানে কি কৰিম বুলি ভাবিছো আজি একদম আমি কথা পাতিছো টিভি আমি দেৰিলেকে নাচাওঁ নটা, দশটা বজাতে একদম লাইট চাইট অফ কৰি, ভাত পানী খুৱাই তাইক সোনকালে ভাত পানী খুৱাই লাইট চাইট অফ কৰি দিম ৰুমৰ আথুৱা চাথুৱা তৰি পেলাই যা যাতে মানে তাই তেতিয়াই শুব পাৰে মানে কাৰণ আমি সদায় দেৰি কৰি থাকিলে দেৰিয়ে হৈ যাব
সেইটোৱে আৰু তোমাৰ ছোৱালী অভ্যাসটো তোমালোকে কৰালেহে কৰাব পাৰিবা মানে কি হয় ল'ৰা-ছোৱালী ধৰিলক আহাঁতি সেই ঘৰৰ মানুক দেখি দেখিয়ে তাহাতি ধৰি লোৱা ঘৰ মানুহকেইটা থকালৈকে আৰু ল'ৰা-ছোৱালী শুবলে মন নকৰে
নকৰে নকৰে আৰু মানে কি হয় যায় অ সেইটোৱে এনেই কিছুমান পোৱালি একে টোপনিতে শুই যায়। আমি যিমান কথা শুনিছোঁ নহয় কিছুমান ল'ৰা-ছোৱালী এতিয়া এতিয়া আমি ভাবো আমি ইয়াত থাকো কাৰণে বা গাঁৱৰ জেগাত মানুহৰ সোনকালে টোপন ধৰে তেনেকুৱা কথা নহয় এতিয়া মোৰ বা এজনী টাউনতে থাকে গুৱাহাটীত থাকে তাইচোন ল'ৰা-ছোৱালী খিনি একে নটা, দশটা বজাতে শুই যায় গো বেলেগ আৰু এ জনি বা মোৰ ইয়াত থাকে তাই ল'ৰা-ছোৱালী খিনিও নটা-দশটা বজাত শুৱে আমাৰ জনীহে নোশুৱাকে থাকে যে কেলে মানে আ আমাৰ লগতে তাই খেলি থাকিব বিচাৰে মানে আৰু আমি নোশুৱালেকে তাই নুশুৱে মানে
আৰু দেখি থাকে ন' তোমাৰ অ দেখি থাকে ন' তোমালোক সাৰ পাই থকা সাৰ পাই থকা লগে লগে তাইও মানে এনেকুৱা হয়, বস্তুটো ব্যস্ত হৈ থাকিব বিচাৰে কাৰণ সৰু ল'ৰা-ছোৱালীয়ে লগ এটাহে বিচাৰে। তাইতো লগ নাই ন' বিশেষকে।
সেইটো কাৰণে মই ভাবিছোঁ আজি আজি আমি কথা পাতিছোঁ কালিয়ে কৈছোঁ মই। এই বোলো এনেকে নুশুলে বোলো আমাৰ বোলো দিগদাৰ হৈ যাব নহয়। এইক বোলো সলাব লাগিব ৰুটিনখন, সেইটো কাৰণে আজি আমি সোনকালে ভাত বনাম আমি খাওঁ নাখাও সেইটো পিছৰ কথা, তাই সোনকালে শোৱাই টিভি একদম পুৰা অ'ফ কৰি পেলাই। আঠুৱা-চাঠুৱা তৰি বিচনা পাৰি একদম শোৱাই দিম। তেতিয়া তাই মানে ভাবিব অ', বহুত ৰাতি হ'ল নেকি!
অ', আৰু টিভি, মোবাইল যদি দি থোৱা যায় নহয়, ল'ৰা-ছোৱালী কেতিয়াও তাহাতি নোশোৱে।
আৰু এটা কথা তাই যদি সোন অ', সেইটোৱে তাই যদি সোনকালে শুই যায়, এতিয়া তাই দহটাত শুই গ'ল। আমিও খুব বেছিছে বেছি আমি কাম বনখিনি কৰি পেলাই বাৰটাত শুই যাব পাৰোঁ, বাৰটাত শুলে ধুনীয়াকৈ ছটা সাত টা বজাত উঠি যাব পাৰোঁ, ইমান কথাই নাই।
কথাই নাই হয়।
ইমান কথাই নাই কিন্তু তাই নোশোৱে কাৰণেহে, তাই কাৰণেই আমাৰ দিগদাৰ হৈ যায়। আৰু তাই নুশুৱা নহয় কিন্তু আমাৰ ঘৰলে গ'লেতোতো তাই নুশোৱে তেতিয়া মাহত সোনকালে শুই যায় ন' আৰু তাত মানে এনেকুৱা লাগে বহুত দেৰি হ'ল বহুত দেৰি হ'ল লাগি থাকে, চব শুই গ'লে আমি অকলে অকলে কি কৰি থাকিমনো। তেনেকুৱা ধৰণৰ কথা হৈ যায়।
এ আমাৰ কি হয় গ'ম পোৱা নাই, এতিয়া সেইটো সেই ৰুটিনটোত ময়ো চব ময়ো হেনো সৰুতে এইটো গতিয়ে আছিলো, মানে কি হয় মাহঁত ধৰি ল' বহি থাকে, টিভি চাই থাকি লে সেই টোপনিটো তেতিয়ালৈকে লৰা মানে ব্যস্ত হৈ থকা হয়, কিন্তু যেতিয়াই ধৰি ল' ঘৰ মানুহবোৰ শুই দিয়ে শুই দিয়া হয়।
সেইদিনা আমাৰ দাদাৰজনীকে দেখিছো তুমি মোবাইলটো দি পেলাই বহাই থৈ দিয়া তুমি যদি ভুলক্ৰমত ভাবা যে এই মোবাইল বা টিভিটো চাই টোপনি ধৰিব সেইটো কেতিয়াও নহয়। গোটেই ৰাতিপুৱাই দিব মোবাইল চাই, টিভি চাই। তোমাৰ ল'ৰা-ছোৱালী তুমি নোৱাৰা শুৱাব। সেইেকাৰণে আৰু হেৰি পাৰিলে তাইক দিনত অকমান ক'ম খোৱাবা।
নহয় নহয় দিনত কমে শুৱে নহয়। নহয় মানে কি কৰিম আজি মই তাকে ভাবিছো, একদম এতিয়া মানে মই গাটো মানে ধুই মেলিটো আহিলো বাৰু, হ'লেও মই কাম-চাম কেইটামান আছে এই সেইকেইটা কাম কৰি লগালগ তাই এতিয়া উঠা নাই নহয়, তাইক মই জগাই দিম। তাইক উঠাই দিম উঠাই দি পেলাই, তাৰ পিছত মই বাকীখিনি কামত লাগি তাইক জলপান-চলপান খুৱাই এতিয়াই খুৱাই লৈ পেলাই, তাইক তাৰ পিছত সোনকালে ভাতো সোনকালে খুৱাম ইফালে, ভাত খোৱাৰ পিছত মানে তাই টোপনি ধৰি যায় লগা লগ।
উম, উম, উম, বুজি পাইছো।
খন মানে তেনেুৱা কৰিব লাগিব মানে, তাই যদি কেনেবাকে দুটা বজাত শুই চাৰে তিনটা চাৰিটাত উঠি যায়। তেতিয়াহ'লে চিন্তা নাই, এই চাৰিটা মান বজাত যদি উঠি যায় তেনেহ'লে তাই ৰাতি আকৌ সোনকালে শুব।
শুব, সেইটোৱে এই ৰ'দটো অকমান যোৱাৰ পিছত চোতালতে এৰি দিবা তেনেকে। সেই দৰি ঢাপৰি যে খেলি ফুৰিলে অকমান মানে ভাগ ক' লাগিব নেকি?
অ, নহয় জানা বেলেগৰ পোৱালি কি হয় নাজানো? আমাৰ এইৰ ভাগৰেই নালাগেচোন। তাই সাংঘাতিক দৌৰে এৰিটোতো দিওঁৱেই। খালি আগতে বেছি এৰি দি মানে কি হয়? আমি উঠি ৰাতিপুৱা উঠি শুৱাৰ পৰা উঠাৰ পিছতো তাইক এৰি দিওঁ তাই তেতিয়া দৌৰি ফুৰে। কাৰণ তেতিয়া ইমান ৰ'দ গান নালাগে আমি ৰ'দ বিচাৰি, বিচাৰি বহোহে।
অ, ঠাণ্ডা দিনকেইটাত তোমাৰ দৰকাৰ হয়। কিন্তু এতিয়াই তুমি দিনত সেইটোকে কৈছো মই মানে ৰ'দ থকা অৱস্থাত নিদিবা। উম, উম আৰু নহয় কি হয়, আজি খালি আমাৰ মানে কি হয় এতিয়া আমাৰ পৰিৱেশবোৰত এটা বস্তু বেয়া হয় কি চাবাচোন গাঁৱৰ ল'ৰা ছোৱালীবোৰ আৰু আমাৰ লৰা ছোৱালীৰ মাজত ডিফাৰেন্ঞ্চ এটা আছে কি? আমাৰ বোৰ ঘৰৰ ভিতৰতে নহয় জানো, তোমাৰ ভিতৰতে দৌৰি, মেলি
এই ঘৰৰ ভি, ঘৰৰ ভিতৰত মানে কি হয় জানা? আমাৰ ইয়াৰ ল'ৰা -ছোৱালীবোৰ মানে এনেই ন। আমাৰ এতিয়া এহেতি এহেতিত ৰাস্তালৈ যাব নোৱাৰে বা কিবা আমাৰ মানে গাঁৱৰ জেগাতো গাড়ী ঘোৰা চলি থাকে। ভালকে চলে কিন্তু হ'লেও মানে ইটোৱে, সিটোক চাই মেলে আৰু ৰাস্তাবোৰত এনেকৈ এনিটাইম গাড়ী তেনেকৈ একদম চলি হেৰি কৰি নাথাকে ন আৰু চলিলেও মানে সিহঁতটো সাৱধান হৈয়ে যায় গাঁৱৰ ৰাস্তা বুলি কিন্তু ইয়াত তুমি আৰু মানুহক চিনিও পাওঁ আমি। কোন গৈ আছে বা কি কথা কিন্তু ইয়াততো তুমি কাকো চিনি নোপোৱা আৰু পুৰা, পুৰা এক -দম মানে স্পীডত যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত পোৱালি পটকে ওলাই গ'লে বাহিৰলৈ বহুত
বিপদ আছে আৰু তুমি ঘৰত সেইটো কাৰণে দিগদাৰ হৈ যায় আকৌ।
কি ইয়াত তাত মানে কি হয় যে চবৰে সেই চোতালখন ডাঙৰ ডাঙৰ, ডাঙৰ আৰু কিনাৰ লৰা- ছোৱালীয়ে কিনা ইটো ল'ৰা -ছোৱালী সিটো ল'ৰা- ছোৱালীয়ে। পোৱালী বিলাকে মাতি থাকিলে, সৰু পোৱালীবোৰ ভালো পায়। সিহঁতৰ লগত খেলিও ভাল পায়। কিন্তু ইয়াতোত ইমান আজ যাওঁ নহয় আৰু তাতে মানে অকমান ওচৰ হলেও, দূৰ হলেও খুৱ বেছি মাত বোল কৰাহে হয়। তেনেকেতো খেলা ধূলা কৰিবলৈ দিয়া নহয় ন?
নহয় আৰু আমাৰ ইহঁত বোৰৰ লগ নাই। এইহঁতবোৰৰ লগ নাই। এইহঁতবোৰৰ মানে এটা বস্তু বেয়া হৈছে কি? এইহঁতে মোবাইলত টিভি মাজতে
সেইহঁতৰ উপায়েই নাই নহয়, সেইহঁতে ক'লে যাব। মাকহঁতে আৰু আজিকালি আজিকালি মাকহঁতে খেলিব নিদিয়ে, বাহিৰলৈ যাবলৈও নিদিয়ে আৰু আৰু পৰিস্থিতি যি হৈছে যাবলৈ দিবলৈ ভয় এনেকুৱা জাগাত। চাবলৈ তো সব ফালে চাব লাগিব ন'। এটা, এটা চালে কেনেকৈ হ'ব।
আৰু তুমি গেটৰ বাহিৰে ওলাবও নোৱাৰি নহয়, আজিকালি ল'ৰা -ছোৱালী।
তুমি এতিয়া ফটোকে মানে যিটো দিন কালি পৰিছে। ল'ৰা- ছোৱালী গেটৰ বাহিৰে ওলাব দিবলৈ ভয় হৈছে। তুমি গেটৰ ভিতৰতে উম, গেটৰ ভিতৰতে যি কৰা কৰি থাক হয় তুমি কৰছ সন্ধিয়া হ'লে লগে লগে ছোৱালীজনী কি কৰিবা? তুমি সেই অকণমান ৰ'দটো যোৱাৰ পিছত তাইক উম, ধৰিল'ক তেনেকে এৰি
এই মানে মই ৰ'দ যোৱাৰ পিছত এৰি দিওঁ মানে কথা হ'ল, এইকেইদিন মানে যিটো ৰ'দ পৰিছে নহয় সেইটো ৰ'দ কোনো কাৰণত একেবাৰে আন্ধাৰ হোৱা লোকে থাকে বুলি ক'লেও বেয়া নহয়। তাৰ প্ৰমাণটো একেবাৰে ইমানেই তাপ বাঢ়িছে অ, পোখা বা। আৰু যে বেলেগতোটো দূৰই কথা, মই কাপোৰ কেইটা ধুই পেলাই যেতিয়া মেলিবলৈ যাওঁ তে তেতিয়াই মোৰ গাটো খিয়ৰি আহে, মই মানে সেইকণ সময়ৰ কাৰণে, মোৰ মানে চোতাল লৈ যাবলৈও মোৰ শক টি, নাইকীয়া নিচিনা, এনেকুৱা আৰু এতিয়া যে, ভল্টেজ যে। ফুল ভল্টেজত আছে, বাপৰে বাপ। উম, নকওঁ আৰু কিন্তু মানে কি হৈ যায়, আমাৰ আমাৰ এইটো ঘৰত মানে অকণমান ঠাণ্ডা দেই। বহুত ভাল বেলেগতকে, কালি আমি অকণমান ওলাই গৈছিলোঁ, বৰমাহঁতৰ ঘৰত ফালে গৈছিলোঁ, তাত একে সময়তে একদম ৰূমটো দেহ পুৰি গৈছে নহয়। মানে আমাৰ মাহঁতে, মাহঁতে মোক কৈ আছে, মোৰ এদিন টোপনি নাই। সিহঁতেও কৈ আছে, মোৰ টোপনি নাই, টোপনি নাই, মই ভাবোঁ মানে ঠিকেই আছে। ফেনৰ হাৱাটোতো ঠিকেই আছে, কিয় টোপনি নাই? কিন্তু টোপনি নাই সেইটো কাৰণে নহয়, তাত সঁচাকেই বহুত গৰম, আমাৰ ঘৰৰটো কাৰণে হয় আমি ৰাতি তি, ধুনীয়াকে শুব পাৰিছোঁ।
সেইটোৱেটো এতিয়া আমাৰ মানে মই জালাটো, পাইছোঁ কেলে, মই আগতে আমাৰ পুৰণা ঘৰটোত, একদম আমাৰ ৰুমকেইটা মানে ইমান চেঁচা পৰি থাকে। এতিয়া তোমাৰ সেই ৰূমকেইটাত ইমান দিগদাৰেই নাই। তোমাৰ একদম ধুনীয়াকে আমি থাকোঁ, ইমান আগতে গৰমটো অনুভৱ নহয় মানে। কিন্তু এতিয়া যে আমাৰ এই ঘৰ দুটা বনা, বনোৱা হ'ল এতিয়া মানে ডাইৰেক্ট। কি হৈছে, মাহঁতৰ ৰুমটো অকণমান চেঁচা পৰি থাকে যদিও মোৰ ৰুমটো এক একৰবাই শেষত তোমাৰ গোঁসাই ঘৰটো চাইডত এয়াই একদম, ডাইৰেক্ট ৰ'দটো পৰে কাৰণে মোৰ মানে ৰা ৰাতিও এনেকুৱা হয়, ৰাতি মই এদিন মানে মই ৰেগুলাৰেই টোপনি নাই। কালি যে এনেকুৱা হৈছে দুখন ফেন চলাইছোঁ, কিন্তু দুখন ফেন চলোৱাৰ পিছতো মোৰ গাত যেন, বতাহ তাহটো লগা নাই।
আমি মানে, তুমি আঠুৱা তুৰা নাই।
এই, নাই নাই দেই আঠ
মই মানে কি কৰোঁ আমি, আমিতো আমিতো আঠুৱা তৰোঁ। আঁঠত তৰিবই লাগিব, কাৰণ মহ'ৰ যিটো প্ৰকোপ হৈছে, আৰু অলাউত দিলে আজি আজিকালি অলআউটৰ ওচৰতে মহ ঘূৰিয়েই ফুৰে।
আৰু নহয় তুমি ল'ৰা-ছোৱালী থাকিলে তুমি সেই অলাউটো বৰকে দিব নোৱাৰা নহয়।
তাৰ পিছত মানে আমিও মানে, কি কৰো আগতে মানে অল আউট টো, আগতীয়াকে দি থৈ দিওঁ, দি থৈ দিলে মানে গোটে মহখিনি হেৰি হৈ যায় বুলি ভাবো, আগতে ভালো আছিল অল আওটো আজিকালিহে কাম'ত নিদিয়া হৈছে অকনমান, তাৰ পিছ পিছত মানে কি হয় এই, এই মানে মহবোৰ সেই গুমটোত মানে থাকি, থাকি অয় অয়ভাস হৈ গ'ল মহৰো, গতিকে মহ এতিয়া নপলোৱা হ'ল অ, তাৰপিছত মানে ইমান গৰম লাগিছে ন, কিবা মানে একে অশান্তি ভিতৰুৱাকে কিবা যে, গৰম এটা তলপ ফালৰ পৰা আহিছে। তেনেকুৱা লাগিছে মানে পকা ফালৰ পা, তাৰ পিছত মই বোলো হেৰি ভেণ্ডিলেচনখন খুলি দিয়াচোন। ভেণ্ডিলেচনখন খুলি দিছো, বতাহ মাৰিছিলে যে, বতাহবোৰ সোমাই ফেনে টানি আহিছে ফেনৰ হাৱায়ে। তাৰ পিছত অকমান ঘূৰি ঘূৰি তেতিয়া ভাল লাগি গৈছে, একদম ঠাণ্ডা পৰি গৈছে। ধুই দিছো, মই একদম কালি গা, ধুম বুলি ভাবি। ছোৱালীকতো গাইে ধুৱাই দিলো, মইতোটো হাতে, ভৰিয়ে, মুখে, চুখে চ'ব অসোপামান পানী ঢালি লৈ, ফেনৰ তেলত অলপমান সময় বহি আছো, নহ'লে শুব নোৱাৰি দেই।
উম, নোৱাৰি নোৱাৰি নোৱাৰি তুমি আৰু আৰু এটা কথা কি হয় তুমি এতিয়া খিৰকিখনো খুলি শুব নোৱাৰা নহয় আমাৰ বোৰ জেগাত।
এই নোৱাৰি নোৱাৰি নোৱাৰি বহুত ভয়ানক হ'ব আৰু।
তাকেহে বাৰু দিয়া বুইছে ময়ো সেই, গাটো ধুই লওঁগে। যাওঁ আৰু দেই, ঠিক আছে দিয়া অ', অ'।